উম। হেল্ল' হেল্ল' হেল্ল' অহ ',
কি কৰিছা?
এয়া এনেই আছো ঘৰত।
অ ', পাচ এই মইয়ো এনেই বহি আছো। চাহ খালা, বহি আছোঁ কলো বহি আছোঁ।
চাহ খোৱা নাই বাৰু তেনেকে।
অহ ',
এই দৌৰিব গৈছিলো যে দৌৰিব কৰি আহি কিনে- জিম কৰি আহি-
জিম গৈ আছে নেকি, জিম গৈ আছে নেকি? অঁ। গুড - গুড।
হাঁ হাঁ।
অঁ ', ভাল কলো।
অহ ', মানে তোমাৰ - টো মানে অলপ জোৰছে ক'বা অলপ মানে।
অহ ', অঁকে অঁকে।
অহ ', পিছে খবৰ ভালে?
অ' ভালেই তোমাৰ?
ভালে ভালে অ'।
ঘৰৰ মানুহৰ ভাল?
ভাল ভাল, তোমালোকৰ?
অ, ভাল ভাল।
অ, অ। এনে পিছে ক'ত পঢ়ি আছা তুমি মানে কি এতিয়া পঢ়ি আছা না কি?
অ', ইলেভেন ইলেভনত পঢ়ি আছো, ফাৰষ্ট ইয়েৰ।
অহ ', ফাৰ্ষ্ট ইয়েৰ অ'।
তুমি?
মই তোমাৰ এবাৰ বি এ ফাৰ্ষ্ট ছেম।
অ'।
অ', পঢ়া পাতি ভালে চলি আছে তোমাৰ।
ভালে চলি আছে, তোমাৰ?
ভাল ভাল, মোৰ মানে এতিয়া গৰম বন্ধ না এতিয়া মানে এডমিশন কৰিছোহে নতুনকে। মানে কিতাপ মানে পোৱাই নাই মানে তেওঁলোকে, কিনিব লাগিব ন কিতাপ। এতিয়া গৰম বন্ধ হ'ব এডমিশ্যন হৈছেহে আমাৰ।
এডমিশ্যন কি গৰম বন্ধৰ পিছত হয় নেকি?
মানে আগতে হৈছে, মোৰ মানে এডমিশন হোৱাৰ লগে লগে ক'ত তোমাৰ ক্লাছ কৰাব।
অ',
পিছে গৰম বন্ধত ক'তো যোৱা নাই নেকি?
গৈছো গুৱাহাটী গৈ আহিলোঁ।
অ' অ'।
আজি আহি পালোঁ ঘৰত। ‌
অঁ।
জ্বৰ হৈ আছে অলপ চলপ গাটো বেয়া লাগিছে।
অ' ঠিকে আছে বাৰু।
কোৱা আৰু ঘূৰিব টোৰিবটো যোৱা নাই।
মই তোমাৰ গৈ আহিলো বাৰু ময়ো।
ক'ত?
মই তোমাৰ দৈমৰাত গৈ আহিলোঁ।
অ', শ্ৱিলং যাবা নেকি আকৌ?
কন্টেক্ট কৰা যদি যাব পাৰো আৰু শ্বিলঙত।
অ' চাও মোৰ তো জ্বৰ লাগি আছে যাও কি নাই চাওঁ। বিশ তাৰিখ মানে যাম গ'লে।
অ' অ' কণ্টেক্ট কৰিলেই হ'ল আৰু।
অ'
এ থাকি আহিবা নে কেইদিনমান না গৈ কি গুছি আহিবা।
উম, আৰু এনে তুমি ফাৰ্ষ্ট ইয়েৰত কি লৈছিলা?
মই তোমাৰ আৰ্টছ লৈছিলো আৰ্টছ লৈছিলো।
কি কি লৈছা?
ইডুকেশ্যন, পলিটিকেল চাইন্স, আছামিছ, ইংলিছ। আৰু ইকনমিক্স।
অ'
তুমি কিহত লৈছা মেজৰ।
নাই নাই মেজৰ লোৱা মই এইবিলাকে একেই।
অ',
অ' বাকী মেট্ৰিক কেনেকুৱা হ'ল?
হা হা!
মেট্ৰিক,
মেট্ৰিক মোৰ ভালে আছে বাৰু
টুৱেলভৰ,
টুৱেলভৰ ভালেই হ'ল বাৰু
অ টুৱেলভৰ কি বেছি টান টান আহে নেকি।
নাই নাহে একদম, পঢ়ি গলেই হল খালি পঢ়ি গলেই হল খালি।
হেল্ল',
পঢ়ি গলেই হ'ল। হেল্ল' হেল্ল', হেল্ল',
হেল্ল' অ কল আহি গৈছিলে কোৱা অ হেল্ল', হেল্ল' কল আহি গৈছিলে ক'লো কোৱা।
অ অ তোমাৰ মাতো ইমান লাহে লাহি আছে অলপ জোছে কোৱা।
কি কলা।
তোমাৰ মাত তো ইমান লাহে লাহে আহি আছে যে।
অ মানে অলপ অলপ কাৰ্ডো বেয়া লৈছ অ অ অকে, কোৱা আৰু বাকী খবৰ পাতি মোৰ ফাৰ্ষ্ট ডিভিজন।
অ পাচেন্তেশ কিমান।
পাচেন্তেছ তুমাৰ ছিক্সটি এইট।
অ ফাৰ্ষ্ট ডিভিজন মানে।
অ অ লেটাৰ আহিছে দুটাত দুটাত আহিছে।
অ কিহত কিহঁত।
ইংলিছ আৰু হিন্দী।
অ হিন্দীত তেনে হলে, যদি লেটাৰ আহছে ইমান কম যে ছিক্সটি এইট হলে যে পাচেন্তেটিজ তো,
গম নাপাও এই ছিক্সটি এইট অলপ অলপ কমি গৈছেপিনে এইপিনে,
অ
উম,
ঠিকে আছে বাৰু
উম ঠিকেই আৰু
উম,
তে টেনতো ইমান মাথা মৰা নাই মই এতিয়া টেনতো গল এতিয়া টুৱেলভৰতহে,
অ অ
টুৱেলভততো পঢ়িবই লাগিব ন ইলেভেনত নপঢ়িলেও হয় আৰু
অ এনে কিবা বিজনেচ কৰা নেকি।
বিজনেচটো কৰিম বুলি ভাবি আছো। কাপোৰৰ বিজনেছ।
অ কি বিজনেচ?
কাপোৰ কাপোৰ।
অ অ ঠিকে আছে বাৰু
তুমি কিবা বিজনেছ কৰা নে?
ময়ো কৰো বাৰু মই মানে ক'বাত, কৰিছোঁ বাৰু মই। মই তোমাৰ গাহৰি ফাৰ্ম আছে আৰু ব্ৰইলাৰ ফাৰ্ম দুখন আছে অ,
কামা কি কয় একদিনত।
কি কি।
ওৱান ডে'ত কিমান ইনকাম হয়।
ওৱান দে মানে, তোমাৰ কি ফাৰ্ম হে হয় মোৰ।
অ, এইটো ইনকামটো হয় আকৌ।
ইনকাম কেনেকে হ'ব তোমাৰ ফাৰ্মত আকৌ। মাহত বা তোমাৰ তিনিম চাৰি মাহহে হয় আৰু মানে একেবাৰে বেচা হয় ন।
একেবাৰে হয় নেকি কাৰো-কাৰো হৈ যায় ন একদিনত।
পোৱালিহে আনিব লাগিব না।
অ',
ব্ৰইলাৰ ফাৰ্ম হে।
অ', অ',
উম, গাহৰি ফাৰ্ম এখন আছে।
অহ ',
গাহৰি তোমাৰ মোৰ তাত বিশটামান আছে।
বিশটা আছে ন?
হা?
অ, বিশটা আছে গলো।
অ, বিশটা।
অহ',
নাই তোমাৰ পোৱালি আছে না, পোৱালিও আছে।
অ, পোৱালিও আছে ন কেইটা আছে?
অ, পোৱালি তোমাৰ সাতটা আছে।
সাতটা ন।
আৰু মতা আছে, মাইকীখিনি আছে। মানে বেচিলো আৰু আধা আৰু মানে এতিয়া তোমাৰ পোন্ধৰটাহে ষোল্লটা মান আছে, আৰু মানে পোৱালি চোলল পোৱালি ছোৱালী মিলাই
পোৱালিচ ন, তোক কেতিয়া আহিব এইবাৰ?
হা-হা?
আকৌ বেচা বেছি, কেতিয়া হ'ব আকৌ?
বুজি পোৱা নাই অলপ জোৰচে কোৱা?
মানে আকৌ পিছত কেতিয়া বেচিবা আৰু?
তোমাৰ এতিয়া বেচিবতো পোৱালিখিনি নেবেছো বাৰু, মানে ডাঙৰ আছে তি চাৰিট মান সেইকেইটা বেচিম চাগৈ এ টুগুৰি চুগুৰি আছে নেকি তোমাৰলোকৰ ফালে?
হেঁচি কি ক'লা?
তুগুৰি আছে নেকি?
ক্লক অ, নাই-নাই।
থাকিলে মেনে কণ্টেক্ট কৰিম আৰু।
অ, অকে কৰি দিম-কৰি দিম মোৰ লগৰ আছে নেকি সুধিম।
অ, বাকী কি খালা ৰাতিপুৱা ভাত? কিদি খালা মানে?
ৰাতিপুৱা তোমাৰ মই ভাতটো মানে ৰাতিপুৱা নাখাও মানে মই।
অ',
ৰাতিপুৱা মানে মই চাহ খাও না, ভাত নাখাও মানে মই। ভাত মানে একদম দুপৰীয়া খাও আৰু।
হেল্ল', হা-হা?
অ',
এই জোৰচেই কোৱা না, তোমাৰ মাততো একদমেই অহ-অহা নাই?
কলো যে ৰবা মানুহ আহিছে ঘৰত ৰবা দুই মিনিট।
হ'ম বাৰু এইটো সময়ত আৰু।
হেল্ল' ফুৰিব গ'লে কণ্টেক কৰিবা আৰু ন শ্বিলং গ'লে উম এনে তুমি যে কাপোৰৰ বিজনেছ কৰিবা হেল্ল'
শ্লিপটো নাই নাই যেন লাগিছিলে
আৰে তুমি অলপ জোৰছে কোৱা না কেলা শুনিয়ে নাপাও মাতটো হা হা অলপ মাতটো অলপ জুৰচে কোৱা একোৱে শুনি পোৱা নাই মই মানে তুমি কিমান লাহে লাহে কৰিছা মানে
চবৰ একেই দুটা ললেই হল
তুমি এনে কাপোৰ মানে কি ধৰন থ'ম বুলি ভাবিছা কাপোৰ
বহুত বেয়া হব অ
উম উম ফুৰিব গ'লে কণ্টেক্ট কৰিবা আৰু ন শুইয়ে থাকো মই। অ হ'ব ৰ'দ দিয়া আৰু হ'ব দিয়া আৰু ন কা কালি কন্টেক্ট কৰি আছো তোমাক অ কালি কন্টেক্ট কৰিম দিয়া আৰু ন
অ কৰিবা
গম পাইছা নাই